হয় শুনি আছ ন? অ শুনি আছো ৰ'বা। তাকে কি খবৰ বোলো?
ভালে ৰ'বা, তোমাৰ?
অ অ আছো দিয়া ভালে তাকে।
কতো যোৱা নাই নেকি আজি?
অ অলপমান হয় হয় ওলাইছিলোঁ ৰ'বা। মানে এতিয়া অলপমান এনেই বাহিৰতে আছো অলপ খালী মঞ্চ এখনত এনেই। তাকে ফুৰি আছিলো বোলো এটা ফোনে কৰো।
অ অ ঠিকে আছে, ময়ো আজি নাই ৰ'বা মই ফুৰিবই গৈছিলো উম। এই নলবাৰীৰ চাইডে গ'লো এটা মন্দিৰত গ'লো তোমাৰ।
অ হয় নেকি মন্দিৰ ভাল
ঠিকেই দৰ্শন কৰিব লাগে।
অ মন্দিৰ তাত মানে কিবা এটা সৰু সুৰা প্ৰগ্ৰেম আছিল ঘৰৰে।
অ হয় নেকি।
তাৰপিছত মানে আহি দেৰি হ'ল। তাৰ পৰা আহি আৰু ঘুমালোঁ অলপ।
হয় হয় অ ৰাতিপুৱা গৈছিলা?
উম ৰাতিপুৱাই গৈছিলো তোমাৰ। আ ৰাতিপুৱা মানে তোমাৰ বাৰটা মানত গৈছিলো।
হয় হয় অ ঠিকেই, গৰম কেনেকুৱা বোলো আজি?
গৰম আছে। গৰমটো দেখাত ৰ'দটো নাই কিন্তু গৰমটো আছে।
অ সেইটোতো
কিন্তু ইমানো গৰম নাই কিন্তু হ'লেও
ইমান মানে আগতকে ইমান নাই আৰু।
আগতকে কমিছি অলপ। বৰষুণ দিলেই ভাল আছিল ৰ'বা আৰ।
অ তাকেতো বৰষুণ ষুণ আমাৰ তাত কালি মানে দিছিলে ত আজি নাই বাৰু।
অ।
উম খালি মানে দি ফালে মানে সেই, অলপ বেলতলা চাইডে অলপমান পানী হয়। তাকে বোলো, সেয়া আৰু পানীতো থাকেই বোলো কালিৰ পৰা আজিলৈকে আছে। ফালে এ সেনেকুৱা পানী হয়।
বৰষুণ মানে দিলেই ভাল আছিল মানে মানুহ বিলাকে খেতি পথাৰতো নামিব হৈছে।
অ খেতিৰ কাৰণে কিন্তু বহুত দৰকাৰ, তাকে দিব লাগে বৰষুণ।
এতিয়া খেতি পথাৰত ৰুব পৰা হৈছে।
অ হয় হয় এতিয়া ৰুৱে ন এইখিনি সময়তে।
উম ৰুব পাৰা হৈছে আৰু এইটো মাহতে
অ তাকে এ ঠিকে অ এই ধানবোৰ ৰুই থাকে বোলো। ধান ৰুৱে। তোমালোকৰ ৰোৱা যায় নে এনে ধান?
নাই নাই আমাৰ আগতে কৰিছিল এতিয়া নাই ৰ'বা এতিয়া মানে
অ।
মাটিও নেদে এনেকে।
অ আগতে কৰিছিলা?
আগতে কৰিছিলো অলপ মাটি সেইখিনি মানে তোমাৰ এই তিনি তিনিটা ভায়েক, দুইটা ককায়েকৰ মাজত এটাই কৰে।
অ'! হয় নেকি?
আমি নকৰোঁ, বেলেগে কৰে। আমাৰ দেউতাৰ ভায়েকে।
অ'! ঠিকে আছে।
তেনেকে আৰু একঘৰে কৰোঁ।
অ'! হয় দিয়া, ঠিকে আছে। কম মাটি যেতিয়া অ'! তিনিঘৰ মিলিতো ইমান সম্ভৱ নহয়।
ইমান নহয় একো নহয়।
অ'! একো নহ'ব, ঠিকেই। অ'! এজনৰ কৰিলে ভাল।
একঘৰে কৰোঁ।
অ'! একঘৰে কৰিলেতো ভাল। তাকেতো! অ' তাকো, অ'! দুপৰীয়া ভাতে খালোঁ ৰ'বা, ভাত মানে সেই আৰু। মই কণী দুটা বইল কৰা গৈছিল এনেকে, ক- কণী, দালি। এনেকে বৰ বিশেষ নাই‌ আকৌ, সেয়ে। আঁ এনেকে তোমালোকেতো মন্দিৰতে সেৰি কৰিলা?
মন্দিৰত কৰিলোঁ। কিন্তু, মন্দিৰত মানে, তোমাৰ সেৰি মন্দিৰৰ ভিতৰত মানে, এই বেছি মানুহ, মানুহ অলপ হৈছিল।
হয়, হয়।
ত্ৰিশ জনমান মানুহৰে খানা বনাব দিয়া নাই। সেইকাৰণে, তাৰমানে স মন্দিৰৰ কোণতে এখন ডাঙৰ হোটেল আছিল। হোটেলখনতে মানে, তোমাৰ অৰ্ডাৰ কৰাই লৈছিল, তেনে তাত। মানে, এশ জন মান মানুহ হৈছে। এশ জন মানুহ হৈছে, তোমাৰ।
ঠিকে আছে। মানে, বনোৱাও দিগদাৰ হ'ল হয় তাতে, তাতে গৰমৰ দিনত তাকো। মানে হোটেল, হয়।
হোটেলত অৰ্ডাৰ দিয়া হৈছে। তাত মানে তোমাৰ, মাছ-মাংস গোটেইকেইটাই আছিল, আইটেম পনীৰ। মাছ-মাংস চব এনেকে, গাখীৰ মিঠাই। যোনে যি খায় আৰু তেনেকুৱা।
অ'! দি লোৱা গৈছে, ঠিকে আছে, এশজন মান মানুহ ঠিকে আছে, দিয়া।
উম, এ, তাৰপৰা এইটো ভাগৰ লাগিছে, আজি।
অ'! তোমালোকৰ পৰা অলপ
দূৰ মানে, তোমাৰ সেৰি, এক ঘন্টা লাগে আৰু।
অ'! এক ঘণ্টা লাগে, কিহেৰে গৈছিলা? মানে গাড়ী আছিল আৰু।
উম, ঘৰৰ মাহতে মানে, তোমাৰ সেৰি অ'! ঘৰৰ চাৰচুকেত মাহহঁতে গৈছে। তাৰ পিছত, মই বাইক লৈ গ'লোঁ ৰ'বা, গাড়ীত নধৰিলে মানে।
অ'! বাইক লৈ, ঠিকে আছে। মানে, বহুত বেছি গৰমো নাই, তাতে। মানে, গৰম দিলে তোমাৰ দি দিগদাৰ লাগিলে অ'! কিন্তু আজি, বাইক লৈ গলোঁ।
উম, উম। মানে, সেই সেনেকুৱা গৰম নাই কিন্তু।
অ'!
তাৰমানে ঘাম, ঘাম উলাই গৰম নাই তেনেকুৱা, ফিজি যায় যে তোমাৰ।
অ'! ইমান নাই কিন্তু, ভিতৰে-ভিতৰে অলপমান লাগে।
অলপ আছে আৰু হ'লেও সিমান নাই, সেইখিনি পাৰি আৰু সহ্য কৰিব।
অঁ! তাকেতো। এই সেই ঠিকে, অ! তোমালোকৰ গৰম দিনত বেছি দিগদাৰ নহয় চাগে মানে ইমান মানে। যদি বহুত ৰ'দ নিদিয়ে ন?
অঁ! সেই ৰ'দ নিদিলে ইমান হেৰি নহয়।
অঁ!
তোমাৰ ৰ'দ নিদিলে সিমান প্ৰব্লেম নহয় তেনেকুৱা। ৰ'দ দিলেই প্ৰব্লেম হয়।
চাই থাকেতো।
উম! এতিয়াতো কতো নোযোৱা?
এতিয়া যোৱা নাই ৰ'বা, তাকেতো মই ভাবি আছোঁ এই গৰমৰ দিনত মানে শ্বিলং-টিলং যাব পাৰিলে ভাল আছিল। টো সুবিধাই পোৱা নাই ৰবা এতিয়া যাবৰ কাৰণে। পইচা পাতিও লাগে নহয়। উম! মানে তোমাক যদি সুধোঁ এতিয়া কিমান লাগিব ভাবা চোন মানে এনে তোমাৰ কোনোবা লগ বন্ধু গৈছে নেকি?
বেছি আনে তুমি মই কোৱা মতে মই শুনা মতে লগ বন্ধু যাই। এজনক আজি সুধিলো মোৰ লগৰে একজন, সিও মন বিহুত গৈছিল মোৰে লগৰ হয় সৰু হয়। এ ভাইটি আৰু আমাৰ সৰু ভাইটিৰ দৰে গাঁৱৰে।
অঁ!
সিহঁতে মানে বাইক লৈ, বাইক লৈ গৈছিল বোলে সিহঁতে। চেৰাপুঞ্জী গৈছিল বাইক লৈ। তাত মানে সিহঁতৰ বাইকত ধৰা তেল ধৰা এক হেজাৰ টকা যাব।
হয়। হয়, এক হাজাৰ টকা তেল লৈছে আৰু।
অঁ! বাইকত এক হাজাৰ তেল টকা ভৰাইছে মানে পালোঁ আমি দে সেনেকেই আৰু। পোন্ধৰ হাজাৰ টকাত হৈ যায় যদি ঘূৰি আহিম বুলি কোৱা।
অঁ! ঠিকে বেয়া নহয় বাৰু।
হয় দুই হাজাৰ টকা, উম আৰু যদি কিম বুলি ভাবা আজি মই এতি এক ৰাতি থাকিম তেতিয়া অলপ খৰচ হ'ব।
অঁ! অলপমান বেছিকে লাগিব তিনি হাজাৰ মান অলপ।
তিনি হাজাৰ টকা মানত হয় আৰু।
হয় আৰু ভাল ৰুম এটা পাই যায়।
উম! যদি এ এঠাইত তুমি থাকি কিম বুলি খাই মেলি তুমি দুজন, তিনিজনে তিনি হাজাৰ টকাত হৈ যাব।
অ! তাকেতো, এ যাব পাৰিলে ভালে আৰু ৰ'বা চোন। তুমি শ্বিলং গৈ
এই আগতে গৈছিলোঁ ৰবা তোমাৰ, সৰুতে গৈছিল দুই তোমাৰ দুইবাৰ গৈছিলোঁ, একবাৰ গলো হাই ছেকেণ্ডৰীত, একবাৰ গ'লো ডিগ্ৰী পঢ়ি থাকোঁতে দুইবাৰ গৈছোঁ।
অ! হয় নেকি? মানে জাগাত টো ভালে ন, অ থাকে যোৱা নাই।
উম!
ঠিকে হয় জাগাটো বেয়া নহয় কিন্তু।
থাকাত যাম বুলি ভাবিছোঁ তেনেকুৱা লগবিলাকে দেখোন সময় নাই।
অ! আজিকালি সময় নাথাকে কিন্তু মানে লগবিলাকৰ হয়-হয়।
তাৰ মানে খুব তাৰমানে মই যদি এতিয়া ফ্ৰী আছো। মানে দুইদিন পিছত সিহঁতে ফ্ৰী থাকিব। কাবাৰৰ কানি মানে কাৰোবাৰ আৰু পইচা নাথাকে এতিয়াই অলপ পিছত যাম এতিয়া।
অহ।
যেতিয়া যেতিয়া সিহঁতৰ পইচা থাকব তেতিয়া মোৰো নাথাকে মানে।
অ', উলতা হৈ থাকে আৰু মানে, এ উলতা উলতা হৈ থাকে। সঁচাই সঁচাই তাকে অ'।
সোধাও নাই ৰ'বা যি মানে লগবীলাক যোৱাৰ কথা সোধাও নাই।
অ'। এ সুধি চাব পাৰে ভাল যাৱ ইচ্ছা আছে তাকেতো। ট্ৰেইনতো যাব পাৰি নহয়, ট্ৰেইনতো পাৰি ন' হাফলঙত পৰা।
ত' হাফলং পাৰি বাৰু উমৰাংচু।
তুমজাং পিক বুলি এটা আছে নহয় হাফলঙত, বঢ়িয়া বোলে। মানে পাহাৰৰ ফালে। আমাৰ লগৰ এজন থাকে মাতি আছে কিন্তু এই সময়ে নিমিলে নহয়।
উম, উম, কিন্তু গৰমত এতিয়া গৰমত এতিয়া তুমজাং পিকত থাকি হাফলঙত উমৰাংচুত আৰু এটা ঠাই আছে তোমাৰ। এ মিনি অ', মিনি শ্বিলং বুলি মিনি চুইজাৰলেণ্ড বুলি কয় তোমাৰ।
মিনি চুইজাৰলেণ্ড হয়, হয়, হয়, ঠিকে ঠিকে।
হে তুমি হেৰিত পাবা সেইটো এ তুমি উমৰাংচুত আছে ধুনীয়া।
অ', ঠিকেই বেয়া নহয় কিন্তু জেগাবোৰ।
এই কিন্তু সিমানো পইচা নাযায় যদি অলপ তুমি ট্ৰেইনত যোৱা মানে এনেকে। নাযায় তুমাৰ কিমান যাব, তুমজাং পিকত বোলে আমাৰ লগৰ এটা গৈছিল। এই যোৱা বছৰ সিহঁতৰ পঁচিছশ টকা গৈছে একজনৰ একজনৰ।
অ', বৰ বেছি নাযায়, জমা কৰি থ'লে পাৰি আৰু।
ট্ৰেইনত মানে বেছি টিকেট নলয় ন'।
অ', বেছি নলয়টো হয়, হয়, সেইটোয়েতো। মানে খোৱা লোৱাৰ খৰচ আৰু খোৱা লোৱা হোটেলৰ খৰচ ট্ৰেইনত বেছি নাই অ'। ঘূৰি আহিব পাৰি ঠিকেই বেয়া নহয় কিন্তু।
বেয়া নহয়।
অ', সেইটোৱে মানে এনেকা জেগাত মানে যাই থাকিব মন যায় তাকে।
অ'।
চাও ৰবাচোন তাকেতো বছৰটো চাই লওঁ।
উম।
অ', গৰমৰ কাৰণেও নোৱাৰে। অ', ইয়াৰ পৰা মানে বাহিৰত ওলাবৰ কাৰণে দেখোন ঘাম ওলাই যায় আকৌ।
অ', অ'।
তাতে আৰু ষ্টেচনসমূহ যাই পোৱা লগে লগে হৈছে আৰু।
তেনেকোৱা তাকেইতো।
উম, সঁচা কথা।
হয়।
অ,
অলপ অসুবিধাই, তেনেকে মানে তোমাৰ যাবাৰ কাৰণে মানে, নিমিলে নহয়। চবৰে, টাইম টেবুল নি
নিমিলে, নিমিলে। একেবাৰে নিবলে সঁচাই আৰু এই বিশেষকৈ হাফলঙত মানে বৰষুণ দিয়া বতৰতো একেবাৰে যাবই নালাগে।
উম, উম,
মানে এই কি হয় মানে, পাহাৰবোৰ খহি পৰে নহয় কেতিয়াবা কেতিয়াবা।
শ্বিলংঙতো এতিয়া মানে শ্বিলং অৰুণচলতো যাব ভয় লাগে।
একদম ভয় লাগে ন?
কিছুমান এৰিয়াত মানে তোমাৰ ভয় লাগে।
বিৰাট ভয় লাগে, সঁচাই বাইক লৈ যোৱাতটো মানে সঁচাই।
আমিতো যাই পোৱা নাই তেনেকে।
হয়।
আৰু ঘৰম, ঘৰৰ মানুহ যাব নিদিয়ে মানে। তাৰ মানে, এই টিভিত টিভিত দেখি থাকে ন, এইবিলাক।
ঠিকে আছে দিয়া বাৰু, বাৰু ঠিক আছে, পুনৰ ফোন কৰিম দিয়া।
দিয়া, দিয়া, দিয়া, ঠিক আছে ৰাখিছো।